কৰি আছা।
আছো আৰু মানে এনে শুই আছিলোঁ আৰু স্কুলৰ কথা ভাবি আছিলোঁ তুমি?
উম মোৰো এনে বহি আছোঁ। তাকে স্কুলৰ কথাবিলাক মনত পৰিলে ইমান ভাল লাগে ন'?
অ' ময়ো সেয়ে ভাবি আছিলোঁ, আগতে স্কুলত গৈছিলো দুটা পনি বনাই কানে।
সেই ইউনিফ্ৰম বিলাক মনত পৰে কেতিয়াবা। কি ধুনীয়া লাগিছিল না?
অ' আৰু কিমান ভাল‌ লাগে ন'? গোটেই ফ্ৰেণ্ডছ বোৰ লগ পাম মানে। আৰু এক্সাইটমেন্ট থাকে যে মানে স্কুল যাম ৰাতিপুৱা।
ৰাতিপুৱা শুই উঠি কেনে যোৱা তাৰ পিছতে তাতে প্ৰেয়াৰ্চ কৰা, প্ৰাৰ্থনা গোৱা। না?
অ' অ সেইকেইটা ইমান ভাল লাগে। য়ে, এতিয়াতো বাৰু এইবোৰ নাই। কিন্তু মেমৰিজবোৰ থাকি গৈছে আৰু সেইবোৰৰ।
তাৰ পিছতে মইতো এনেকা কৰিছিলো ক্লাছ কৰাই থাকে, হা?
কেতিয়াবা মনত কৰা নে তুমি এইবোৰ?
অ মনত কৰিয়ে থাকো ইমান মানে উৎ পাতিয়া আছিলো, ক্লাছৰ মাজত তে মেম হতে পঢ়াই থাকে, টিফিন টো ওলাই কেনে খাই থাকো আমি।
উম আমিও এনেক
আমি এনেকা কৰিছো তাৰপিছতে মেমে উ মেমে মানে বৰ্ডত এনেকা লিখাই থাকে। তাৰ পিছতে এবাৰ ধৰিছিলে আমাক। তাছতে গোটেই কেইটাকে কাণত ধৰাই কিনে বাহিৰত বাৰেণ্ডাত থিয় কৰাই ৰাখিছিলে।
অ' সেইকেইটা মনত পৰিলে আৰু বেয়া লাগে আৰু। আমিও আমিও সেই যি আৰু‌ টি টিফিন টাইম হ'লে আমি বাহিৰত যাওঁ, টিফিন খাওঁ চব একলগ হয়।
অ' উম, দচ টিফিনো দিয়ে কেতিয়াবা টিফিন নিদিলে এনেকা দছ টকা দিয়ে পাঁচ টকা চিঙৰা খাওঁ, পাচঁ টকাৰ চিপছ খাওঁ। সেনেকা কৰি থাকো আমি।
আৰু প্লে টাইম থাকে, খেলিও আৰু আমি পঢ়ি থাকো ন কেতিয়া ভাবো যে বেল ৰিং হওক, খেলিবলৈ যাওঁ। এনেকুৱা হৈ যায়। ভাল লাগিছিলে আগতে। আৰু ডাঙৰ হলে সেইবোৰ কি হয় কি ফ্ৰেণ্ড চাৰৰ্কল বোৰ ভাঙিয়ে যায় কলেজত যোৱা লোৱা।
উম, আৰু এয়া কল -স্কুলত যে হোমৱৰ্ক নকৰিলে যে মেমহঁতে কাণত ধৰাই থৈ দিয়ে মাৰে সেইবিলাকো মনত পৰে। তুমি এনেকুৱা কৰিছিলানে কেতিয়াবা হোমৱৰ্ক নকৰি কেনে স্কুলত গৈছিলা?
অহ, মই গৈছিলো কিন্তু মই বহুত বদমাছ হৈছিলো গৈ কেনে ৰাতিপুৱাই পতাপত সমৱৰ্কটো কৰিলও। অহ
হা মইতো এনেকা কৰা নাছিলো এবাৰ মেতছৰ মেমে দিছিলে তাৰপিছতে অহ তাৰপিছতে আমাক বেঞ্চত থিয় কৰাই কিনে একেবাৰে কাণত ধৰাই ৰাখিছে তাৰ পিছত গোটেই ক্লাছটো আমি থিয় হয় -হয় মানে কমপ্লিট কৰিছো।
উম
তাৰছতে বেলেগ ক্লাছৰ ষ্টুডেন বিলাকে আমাক ইমান মানে লাজ দিছিলে ই হোমৱৰ্ক কৰি নাহে ইহঁতে এনেকা- তেনেকা তাৰ পিছৰ পৰা আমি মানে ভাল হৈছো আৰু হোমৱৰ্ক কৰিছো।
উম, ভাল লাগে এইবোৰ আৰু এত এ স্কুল প্ৰগ্ৰেমবোৰ থাকে সেইবোৰো বহুত মনত পৰে কেতিয়াবা ইনভাইৰমেন্ট ডে থাকে ত গছ ৰুইব দিয়ে বা ড্ৰয়িং কৰিব দিয়ে আৰ্ট
তাৰপিছতে টিচাৰ ডেও পাতিছিলে যে আগত
অহ
কি ভাল লাগিছিলে চবৰে পৰা এনেকা অলপ- অলপ পইচা উঠাই পঞ্চাশ টকা- পঞ্চাশ টকা যুত নিয়ৰ বিলাকৰ পৰা কম- কমকে উঠাই
অহ, আৰু চিনে অহ। সেইটো আৰু ডান্স পৰফমেন্ঞ্চ কৰে সেইবোৰ কিমান ভাল লাগিছ চিলে আৰু তিন চিল্ড্ৰেন ডেৰ দিনাও টিচাৰছ
হ চিল্ড্ৰেন দে আমাৰটো টিচাৰটোৱে এদিন মানে চাইন্সৰ চ টিচাৰ হয় সেইচ মেমটোৱে মানে কি কৰিছে ঘৰৰ পৰা বনাই আনিছে পুৰি হালোৱা তাৰপিছত
অহ
চবজি, মাংস এনেকা বনাই লৈ আহিছিলে আৰু কেকো খোৱাইছিলে আমাক আৰু এটা- এটা পেন গিফ্ট কৰিছিলে আমাক।
বা আমাকো এনেকে খুৱাইছিলে ঘুগনি, পুৰি, মিঠাই এইবোৰ চিলড্ৰেন ডে আৰু চবতকে ভাল লাগে গিফ্টচ দিয়ে।
গিভচ দিলে অ চব মেম বিলাক হে এনেকা পেন দিয়ে তাৰ পিছত জামিতি বক্স দিয়ে
উম ভাল লাগে আৰু অহ আৰু আমি লেটাৰ লিখো ৱে সেই টিচাৰ্চ ডে কাৰণে বাকি যি
অ আৰু টিচাৰ দেৰ কাৰণে মইতো মেমহঁতক এনেকা কাৰ্ড বনাই কিনেও দিছিলো মেমহতে ইমান ভাল পাইছিলে এনেকা হেডমেড বস্তু বিলাক দিলে মেমহতে বহুত মানে হেৰি কৰে এপ্ৰিচিয়েট কৰে উম তুমি বনাইছা ছিলে এনেকে আগতে
অ মও বনাইছিলো তাতে চকলেট ভৰাই কাৰনে দিছিলো কল কলম চালম ভৰাই এনেকে ভাল লাগে ন
উম তাৰ পিছতে অ ফেভৰেট মেম বিলাকক আমি ৰ'জ গিফ্ট কৰিছিলো হেহু
আমিও সেনেকে কৰিছিলো আৰু পাৰফৰ্মেঞ্চ দিছিলো তুমি দিছিলা নে সেনেকে পৰফ
অহ অহ আমিতো এনেকে হেৰি চ'ল' পৰফমেঞ্চেও কৰিছো আৰু গ্ৰুপত এটা অ'- মানে কোৰাছ ছং থাকে। সেনেকা গানো গাইছিলোঁ আমি।
অ কি ভাল লাগে ন এইবোৰ
সেইবোৰ একদম মানে মেমৰিজ বিলাক মনত কৰিলে আই এনেকা লাগে মোৰ মানে যদি কোনোবাই কই কোনটো তুমি মানে জীৱনটো জীয়াবো বিচাৰিবা? মই টো কম স্কুলীয়া জীৱন
হয়
স্কুলৰ মানে এইবিলাক আগৰ মেমৰিজবিলাক যদি মই এতিয়া আকৌ পাব পাৰোঁ তো
অ' আৰু কেতিয়াবা এনেকুৱা হয়, মাৰ তিত লাগি যায়। তাৰ পিছত মেম আহি সেইকাৰণে কিন্ত সেই এৰাই দিয়ে। আৰু মেমেও কিবা-কিবি কয় যে, এনেকে নকৰিবা হেন-তেন মানে স্কুলৰ ফ্ৰেন্দছবোৰলৈ মনত পৰে যে, আমি কেনেকে কাজিয়া কৰিছি
অ' ইমান মনত পৰে। আৰু কেতিয়াবাতো কেতিয়াবা টো মানে সেইখিনি টাইমত আৰু। এতিয়াতো এইবিলাক কৈ কিনে আমি হাঁহি দিওঁ। কিন্তু সেই টো টাইমত যি খঙ উঠিছিলে ন'? একদম চুলিত টানা-টানি, তাৰপিছতহে কথা থা নাপাতো আমি আমাৰতো আগতে মানে বেয়া পালে জানা, আমি কি কৰিছিলোঁ জানা? আব্বা আৰু কাটি কৰিছি চিলো, মানে আমি কথা পাতিলে ভাল ফ্ৰেয়েণ্ড আমি যদি থাকোঁ তো আব্বা ল আৰু যদি কাজিয়া লাগে, কিবা হয়, কাট দিলে ল' তাৰ পিছৰ পৰা মই তোমাক চিনি নাপাওঁ, তুমি মোক চি নে দুৰৰপৰা এনেকুৱা টাইপ। ওচৰত যদি তোমাৰ কিবা বস্তুও পৰি আছে না, মই উঠাই নিদি তেনেকুৱা নিচিনা।
অ এনেকুৱা আছিলে ন আগতে। তাৰপিছত এইকেইটা ভাবি - ভাবি হাঁহি থাকোঁ আৰু। কি যে কৰিছিলোঁ।
উম, তাকে আৰু। তাৰছতে মেমহঁতে আমাক একেবাৰে কাৰো ভুলতটো নাচাই দু দুটাকে মানে একদম হেৰি পানিচমেণ্ট দিয়ে উম, কাৰণ মেমহঁতে তো কাৰো হেৰি কৰিব নোৱাৰে ন'? ছাইড লব নোৱাৰে। কাৰণ আমি দু তাই ভুল আছোঁ। তো সেইকাৰণে দুটাকে আমাক পানিছমেন্ট দি দিয়ে আৰু।
আৰু বেল ৰিং হলে দউৰি দাউৰি যাওঁ আৰু চ ছুটি হৈ গল বুলি কিমান ভাল লাগিছিলে আগতে
সটোয়েতো বহুত ভাল লাগিছিলে আগতে এনেকা তাৰপিছতে হ ৰী অ' প্ৰজেক-চজেকো দিছিলে ন'? মানে গ্ৰুপ প্ৰজেক আৰু। নিজে এনেকা কৰিব নালাগে। গ্ৰুপত কৰিব লাগে। অ ইমান ভাল লাগে আৰু অ আমি এনেকা ৰেজাল টাইমত এনেকা খেলো ন'? ৰুমাল চুৰি কৰা তাৰ পিছতে খেলিছিলোঁ না আগতে? তাৰপিছতে ধৰা-ধৰি খেলোঁ লকলিং খেলোঁ, লকলিং।
লকলি ন আৰু সেই যে অ অলং দলং যে খেলিছিলো সেই মোৰো মনত নাই। ৰিঙা - ৰিঙা। আৰু তোমাৰ কাবাডী খেলিছিলোঁ ক্লাছ নাইন - এইট মানে এনেকে কাবাডীও খেলিছো ক্লাছ এইটৰ
অ তাৰপিছতে বেজ টো অ এনেতো স্কুলতো আমি এনে ষ্টাইল কাপ-চেকাপ কৰি যাব নোৱাৰোঁ ন'? তো এটাই থাকে সৰস্বতী পূজা। সৰস্বতী পূজাটো কি একদম মানে ষ্টাইল কৰি যা মেমহঁতে মানে অ' আচৰিত হৈ যায়, কাৰণ আমিতো এনি টাইম স্কুল ইউনিফ্ৰমতে দেখা পাই না? স্কাৰ্ট আৰু শ্বাৰ্টত। তাৰ পিছত পতককে দেখা পালে। আৰু ন' কয়, বা ডাঙৰ - ডাঙৰ লাগিছে এতিয়া বোলে। কাৰণ আমি মেখেলা পিন্ধোঁ, কিছুমানে শাৰী পিন্ধ হে তাৰপিছত লিপষ্টিক লগাই চুলিবিলাকো একদম পোৰা কিছুমানে ক্ল কৰে ষ্ট্ৰেইট কৰে না ধুনীয়া হৈ যায় একেবাৰে
ভাল লাগে
উম একদম পোৰা নিজৰ যিমান চখ আছে চব পোৰা কৰি দিওঁ
অহ আহ এটা চিল্ড্ৰেন ডেও থাকে চিল্ড্ৰেন দেৰ দিনাও হৈ যায় মানে কিছুমানে কুৰ্তা পিন্ধে ফ্ৰক
উম তাৰ পিছতে ইণ্ডিপেণ্ডেন্স দে দিনাখনো ভাল লাগে কলেজত না
অ চেলিব্ৰেট কৰে ভাল লাগে আৰু চবচে টি ডিফিকাল্ট সেই থাকে চুলিটো যে বান্ধা ৰাতিপুৱা
অহ
ফণী লাগে লাগে
লাগেই লাগে আৰু ফিতটো বান্ধিবই লাগিব তোমালোকৰ কি কালাৰৰ ফিতা আছিলে
আমাৰ ৰেড কালাৰ
আমাৰতো ব্লু কালাৰৰ মানে পিন্ধিব লাগিবই লাগিব ব নহলে আমাকমানে‌ পানিচমেন দিবই আৰু উম
দিয়ে প্ৰেয়াৰ টাইমত নাপালে
অ তেতিয়াতো আমাক একেবাৰে
বাহিৰত থই দিয়ে
অ বাহিৰতে থৈ দিয়ে ক্লাছত সোমাব নিদিয়ে ক ইমান দেৰিকে আহা এতিয়া সোমাব নোৱাৰা
অহ
উম তাৰপিছতে একজাম টাইমত আমি একেবাৰে কি হেৰি সুধা সুধি কৰি থাকো
অ
কিছুমান নাজানিলে উম তাহাঁতে সুধে আমিও তাৰপিছত মেমতে কয় ঘৰৰ পৰা পঢ়ি নাহা এতিয়া সুধিব আহা আমি ক্লাছত কৰিলে ভালকে নপঢ়া তহঁতে
অ সেইকেইটাপৰা আৰু প্ৰেয়াৰম টাইমত লাইন ধৰি যাওঁ যে আমি ক্লাছ
অহ তাৰপিছতে অ ডেইলি আমাৰ এনেকা নেইল চেক হয় ন
অ আৰু ড্ৰেছ চেক হয় উম আৰু জোতা একদম চাফ থাকিব লাগিব কে নিট এণ কিন এইকেইটাও চেক কৰে অহ আৰু তোমাৰ সেই চুলিতো দুটা ফনী হবই লাগিব
সেইটোতো হ'বই লাগিব মাষ্ট, তাৰপিছতে আৰু
যদি কোনোবা হে কৰি আহে ত' বহুত গালি দিয়া মে
অ', লাষ্টৰ টাইমত জনগণ গাব দিয়ে আমাক
অ', সেইকেইটা আমাকো দিছিলে।
উম, তাৰপিছতে, আমাৰতো এনেকুৱা আছিলে হা যেতিয়া আ এইবিলাকতো মৰ্ণিং টাইমত হৈ যায়, তাৰপিছত যেতিয়া আমাৰ স্কুলতো ছুটি হয় ন, তেতিয়া মানে ইয়া ওৱান, টু, থ্ৰী, ফ'ৰ এইবিলাক পঢ়িব দিছিলে।
অ', দিয়া ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু।
অ', ঠিক আছে দিয়া বাই বাই।
বাই।
হব।